হ
হেল্ল'
হেল্ল'
অ
আহ কি কৰিছা অ শুনিছো কি কৰিছা
এই হেৰি দিৱালী আহিছে যে সেইটো কাৰণে ঘৰ ওচৰ চফা কৰি আছিলোঁ।
অ অ দেৱালীৰ মানে আয়োজন চলিছে ন
চলি আছে এইবিলাক ঘৰ চৰ চফা কৰিছোঁ লাইট লগাই নতুন লাইট লগাইছোঁ। তাৰপ মা দেউতা তাই মিঠাই বনোৱাত সহায় কৰিছে অকণমান ব্যস্ত হৈ আছে।
অ অ মিঠাই চিঠাই বনাই তাৰমানে তোমালোকৰ
অ বনাই এই এনেই সৰু সুৰা এইবিলাক জেলেপি চেলেপি এইবিলাক
অ বৰ ভাল লাগে মোৰ এই দিৱালী হেৰিটো যে উৎসৱটো গোটেই কেইটা উৎসৱত কেইদিনমান মানে মোৰ দেৱালীটোৱে বহুত ভাল লাগে মানে পোহৰৰ উৎসৱ
সেইটোৱে আৰু ৰামে চৈধ্য বছৰ বনবাস শেষ কৰি অয়োধ্যালৈ উভতি আহোঁতে এনেকে মানুহে তেতিয়া মানে
অ তেখেতসকলক মানে আদৰিবৰ কাৰণে এইটো কাৰণে এইটো আয়োজন কৰিছিলে আৰু উম সেইয় আৰু
আমাৰ ইয়াতো হেৰি কালী পূজাও একেলগে দেৱালীৰ লগত উদযাপন কৰা হয়।
আহ আগদিনাখন কালি পূজা কৰে চাগে আগদিনাখন কালি। পূজা হয় পিছদিনাখন দে কালী পূজা এনেকুৱা মন্দিৰত যোৱা নে ন?
মন্দিৰত যাওঁ আমাৰ ইয়াত এনেকে কালী মন্দিৰ আছে কালিবাৰী তাত চাকি জলাবলৈ যাওঁ। সেই এ তাত বহুত গাল মানুহ হয়। হয়
অ আমাৰ ইয়াতো।
হা
অ নহয় আমাৰ ইয়াতো যাওঁ আমি কালী মন্দিৰত বহুতে এনেকুৱা হেৰি দিয়ে এইবোৰ পাৰ হাঁহ এনেকুৱাবোৰ মানে দিয়েহি
অআহ
কালি উ উচৰ্গা কৰে আৰু অ আমি যাওঁ এনেকে মানে ভোক দিবলৈ যাওঁ দি থৈ আহো ৰাতি পূজা হয় যে তাৰ পিছত এনেকে মানে খিচিৰি খুৱাই বৰ ভাল লাগে প ইয়
সেই তেনেকে প্ৰসাদৰ খিচিখিনি খাবলৈ ভালেই লাগে।
অ খিচিৰি খুৱাই আৰু এতিয়া কোনো কোনো জেগাত কি কৰে আমাৰ পিছ কালী পূজা দিনাখন মানে নকৰে সেইদিনাখন খিচিৰি খিচিৰিয়ে খুৱায় প্ৰায় পিছদিনাখন মানে দিৱালী হৈ যায় দেৱালি সে ফটকা চটকা ফুটোৱা হয় হে কৰা তোমালোকে ফুটোৱা নাই
আমি ফুটাও তাৰপিছত আমি এই হেৰি জেগাই জেগাই এনেকে আমাৰ যেনেকে দুূৰ্গা পূজা পতা হয় যে সেই তেনেকে কালী পূজাও পতা হয়
আমাৰ ফালেও পাতে দিয়া এইফালে উম পুৰি চবজি খুৱাই কেতিয়াবা পোলাও খুৱাই আমি একেবাৰে লাইন পাতি পেলাই ভাল লাগে কিবা ভাল লাগে আৰু লাইন পাতি পেলাই মানে এইবোৰ ল'ব লাগে
উম আৰু কিছুমানত আৰু আৰু কিছুমান জেগাত এনেকে ভূত বাংলা নিচিনাও বনায় তাত আমাৰ ঘৰৰ ওচৰতে এফালে এটা জেগাত হেৰি এনেকৈ ভূত বাংলা বনাইছিলে
অ চাবলৈ যোৱা
অঁ যাওঁহে এনেকৈ লাইন পাতি থাকিবলগীয়া হয় ভাল লাগে আৰু তাত বহুত কিবা কিবি এনেকৈ ভোতৰৰ নিচিনা এনেকৈ সৰু ল'ৰা ছোৱালীবিলাকে ভয় খুৱায় মানুহক
আহ
এনেকে ভাল লাগে কি এদি এবাৰ এনেকৈ মেণ্টেল হস্পিটেল নিচিনাও বনাইছিলে
পগলা হস্পিতেেল পগলা হস্পিতেেল বনাইছিল
তেনেকে
অ এনে তুমি ৰংগোলী চংগলী বনোৱা নাই
অঁ ৰংগলী বনাওঁ এনেকে হেৰি এনেকে ইউটিউবৰ পৰা চাই চাই বনাওঁ সৰু সুৰাকৰাকে
এইটো কি এনেকুৱা স কি এনেকুৱা ৰং যে আবিৰ নে
অ সেই সেই সেইটো নহয় সেইটো আবিৰ মানে এইটো হোলী খেলা ৰংটো নহয় সেইটো সেইটো দি পেলাই বনাবলৈ অসুবিধা হয় অকণমান সেইটো কাৰণে এনেকে বেলেগকে ৰংগলী বনাব কাৰণে বেলেগ তেনেকুৱা পায়।
অ', কিনিবলৈ পায় ন? এইবোৰ। উম।
সেইটো দি পেলাই বনাওঁ।
অহ, অহ। তাৰপিছত, অহ। আমাৰ সেই সেইটো বনোৱা হয়, বাৰু ৰংগলীটো। তাৰ পিছত এই চাকি জ্বলাও গোটেই ঘৰৰ চাৰিওফালে লাইট লগোৱা হয়, টোনী লাইট বোৰ যে, এইবোৰ ৰঙা, নীলা আজিকালি জিক যাক বোৰ
আমাৰ এইফালেও লগোৱা হয়।
অ আমাৰ সেই চাকি বেছিকে ঘৰৰ এনেকুৱা পদূলিমুখত আমি কলপুলি পুতো, কলপুতি পুতি তাৰপিছত তেনেকৈ বাঁহৰ মানে হেৰি কামি নিচিনাকৈ এনেকৈ সৰু সৰুকৈ এনেকৈ খুচি খুচি সোমোৱাই দিয়া হয়, কলজোপাত। চাকি জ্বলাবৰ কাৰণে তাতে আৰু এনে চাকি দিওঁ। ভাল লাগে মানে প্ৰত্যেক ঘৰতে। চাকি তাকি একদম মানে গোটেইখিনি পোহৰ হৈ থাকে যে।
অ', সেইটোৱে উ চাকিটো জ্বলালে বেছি ভাল লাগে লাইট তকে।
অ'। আৰু সেই ফটকা চটকা ইমান এটা নুফুটাও ফুটোৱা হয়। এই আমাৰ মানে ঘৰত এইবোৰ গৰু আছে, তাৰ পিছত আকৌ কুকুৰ, কুকুৰ আছে দুটা।
উম আৰু কুকুৰ বিলাকে অ', কুকুৰ বিলাকে ভয় কৰে আমাৰ। আমাৰ ঘৰতো এগ এজনী আছিলে, এটা আছিলে সি ফটকা ফুটালে ইমান ভুকিছিলে।
অ'।
সিহঁতি, ইহঁতি বহুত ভয় খায়। কিছুমানে বিচনা তলত গৈ লুকাই থাকেগে।
অ', এই জীৱ জন্তুবোৰৰ কাৰণে মানে ফুটাব নালাগে। এইটো ভাল কথা ন হয় তাৰমানে তাহাঁতৰ উম'প্ৰদূষণটো হয়েই বাৰু। এনেই ধৰা আৰু নিয়মটো মানে কৰিব লাগে। এতিয়াতো আৰু বৰ বেছিকে মানে ফুটাব নালাগে সেইবোৰ।
সেইটোৱে।
উম'।
এনেই মানে হেই বেছিকে ধোঁৱা ওলোৱা সেইবিলাক ফুটাব নালাগে। সৰু সুৰা এনেকে ফুলজাৰি নিচিনাকে সেইবোৰ জ্বলাব পাৰি আৰু।
অ', অ'।
যো যোনটো পা বেছি ধোঁৱা নোলায়।
প্ৰশাসনেতো সদায়তো প্ৰত্যেক বছৰে কৈয়ে যে ফটকা ফুটাব নালাগে। কিন্তু আৰু মানুহবোৰেনো‌ ক'ত মানিব এইবোৰ
সেইটোৱে আৰু সৰু ল'ৰা ছোৱালীবিলাকো ইহঁতৰো ফূৰ্তি লাগে আৰু জ্বলাই পেলাই ডাঙৰ বিলাকে নক কৰিলেও সৰুবিলাকৰ কৰিবলৈ মন যায়
অ অ সেই আগদিনাখনতো সেই কালি পূজা কৰিলেতো লক্ষী পূজা মানে উ কালি পূজাতটোতো বহুতে আমি যেনেকে লক্ষী পূজা কৰো
অঁ অঁ সেই সেইটোও কৰা হয় আমাৰ আমাৰ ঘৰতো তেনেকৈ পতা হয়
আমাৰতো ঘৰৰ একদম দৰ্জা আলমাৰী এইবোৰ তলা চলা চব খুলি থোৱা হয় লক্ষী আহিব বুলি কয় আৰু মানে সেইদিনা কালী পূজাৰ দিনাখন
সেইটোয়ে
উম উম সেইবোৰ গুজিয়া এনেকুৱা ধৰা এইটো সেইবোৰ মিঠাই চিঠাই কিবা কিবি আমিও বনাওঁ আৰু এনে প্ৰসাদৰ শৰাই দিয়া হয় আগদিনাখন কালী পূজা আগ দিনাখন
অ অঁ
উম ভাল লাগে মানে
সেই এইটোৱে বাকীবোৰতকে এইটোৱে ভাল লাগে বেছিকৈ
অ চবেই মানে ধুনীয়া ধুনীয়া অ ধুনীয়া ধুনীয়া চবে কাপোৰ কানি পিন্ধি পূজা পূজা মানে আৰু দুৰ্গা পূজা চাবলৈ যোৱা নিচিনাকে আমাৰ ওলাই যোৱা হয় গোটেই আমি লগৰ বোৰ চব উম লগ হওঁ আৰু আমি লগহৈ গোটেইখিনি একেলগে ওলাই যাওঁ গৈ আৰু মণ্ডপ মণ্ডপে পূজা চাওঁ
উম সেই তেনেকে গৈ পেলে ভাল লাগে আমাৰ আমাৰ যোনবিলাক এই যোনটো জেগাডখৰ ইয়াত মানে মানে বহুত জেগাত মানে তেনেকৈ পাতে
অ
ইয়া আকৌ দূৰত মানে যাবলৈ চাবলৈ কাৰণে যাব নালাগে মানে ওচৰতে ধেই
ওচৰত চাওঁতেই তাৰমানে সময়তটো আৰু গুচিয়ে যায় চাগে
আহ সেইটোৱে
উম মাহত ঘৰত থাকে আৰু তাকে সেই লগৰ খিনিৰ লগত মানে সেইবোৰে ওলাই যোৱা হয় আমাৰো
উম
আৰু
উমম
তাৰাপৰা কোৱা
আৰু কি ক'ব পাৰি
হম স
আৰু এই এইটো দিৱালী আগদিনাখনো তেনেকে এ যোনটো কালী পূজা হয় যায় তাৰ আগদিনাখনো কিবা জম দিৱালী বুলি কিবা এটা কয় নহয়
অঁ অঁ জম দেৱালী সেইদিনাখন মানে আমাৰ এই চৈধ্যটা চাকি জ্বলাও আমি
অঁ সেইটো সেইদিনাখন হে সেইটো চাগে দিৱালী পিছত পাছ জিলাখন হয়
নহয় দেৱালীৰ আগদিনাখন হয়
অঁ অঁ
সেইদিনাখন মানে জম দেৱালী বুলি কয় আৰু চৈধ্যটা চাকি জ্বলাই পিছদিনা। সেইটো কালি পূজাতটো কৰে তাৰ পিছদিনাখনহে আৰু দিৱালী মানে যোৱাকালি আমি সেই তুলসী তলত চাকি গ ঘৰৰ সেই পদূলি মুখত চাকি তাৰ পৰা পাকঘৰত আমাৰ মানে সেই ঢেঁকীশাল আছে যে ঢেঁকীত দিওঁ তাৰ পৰা গৰু সেই গোহাঁলি গোহাঁলিত দিওঁ
অঁ
সেই তেনেকৈ চবতে চাকি জ্বলাওঁ আৰু
যোৱাবাৰ আমি মই আৰু ভাইটিয়ে সেই যে, এইটো যে, লেনটাৰন বুলি কয় যে,
অঁ অঁ
সেই তেনেকৈ তেনেকুৱাই
অঁ সেইটোতে সেই হেৰি কৰি দিলে এ মানে জুই লগাই দিলে ওৰপ উৰি উৰি গৈ থাকিছে সেইটো নি
অ', এনেকুৱা মম এনেকে চাকি নিচিনা কিবা এটা থাকে নেকি সেইতেনেকৈ জ্বলাই দিব লাগে।
অ', আমাৰো সেই এ আজিকালিহে সেইবোৰ ওলাইছে আগৰ আমি তাৰ মানে এইটো এনেকে খুটা এটা পুতি দিয়ে খু ত দুপিটি এনেকে ওপৰত হেৰি কৰি পেলাই আকাশ বন্তি বুলি কওঁ আমাক সেইটো
অ', অ'।
অ', এনেকে কাগজে এনে ধুনীয়াকৈ বনাই, বনাই পেলাই তাৰ ভিতৰত আৰু আমি সেই চাকি এখন লগাই দিওঁ। লগাই দিছে সেইটোৰ ওপৰত মানে হেৰি দিয়ে তেনেকে
সে যোৱাবাৰৰ এটা যোৱাবাৰ এনেকে হেৰি তাপা এটা আছিলে এইবাৰ, এইবাৰ সেইটোকে জ্বলাম আৰু মই আৰু ভাইট
অ', অ', ঠিক আছে বাৰু। হ'ব দিয়া। এইটো অহ, শুভেচ্ছা থাকিল দিৱালীৰ কাৰণে। অহ, অহ, অ', হ'ব বাৰু থৈছো হা।
অ', অ', ঠিক আছে।